আজি জীৱনৰ লক্ষ্যৰ বিষয়ে কথা পাতোঁ।
অ ঠিক আছে কোৱা।
তোমাৰ আটাইতকৈ ডাঙৰ জীৱনৰ লক্ষ্য কি?
মোৰ আটাইতকৈ ডাঙৰ জীৱনৰ লক্ষ্য এইটোৱেই হয় যে মই লাইফত গ কাম কৰি বুলি ভাবিছোঁ এটা ভ এটা ফিল্ডত জব কৰিম বুলি ভাবিছোঁ তেনেকুৱা মোৰ মন আছে যে মই বেংকত জব কৰিম বুলি ভাবিছিলোঁ চাওঁ এতিয়া মোৰ সেই এইটোৱেই লক্ষ্য আছে আৰু আগত কি হ'ব এইটো নাজানো আৰু যিমান হ'লে মই নিজৰ হাণ্ড্ৰেড পাৰ্চেন্ট দিম নিজৰ এইটো কৰিবলৈ। আৰু তোমাৰ কি আছে জীৱনৰ লক্ষ্য?
মোৰ জীৱনলৈক্ষ ছে এ মই অ কোনোবা ডিফেন্স লাইনত সোমাইকে জব কৰিবলৈ মন আছে। আৰু মই ট্ৰাইও কৰি ৰো বাৰু তেনেকুৱা তুমি কিবা এনেকুৱা লক্ষ্য আছে নেকি তোমাৰ ডিফেন্স। লাইঞ্চ বা তোমাৰ তেনেকুৱা কিবা ডিফেঞ্চ
না মোৰ ডিফেঞ্চ লাইফৰ মোৰ এনেকুৱা নাই মই এনে ভাবিছোঁ যে মই মানে এইটো বেগ অপশন থৈছো যে হয় মই মই মানে এনেকা মই জেনেভা ভাবিছো সেইটো মোৰ মানে সেইটো নহ'লে আৰু মই ডিফেঞ্চ লাই লাইনে মানে ছোচ কৰিম বুলি ভাবিছিলো মানে মই এন চি চিও কৰিছোঁ মানে মই ভাবিছোঁ মানে ডিফেঞ্চ লাইনটো মোক ভালো লাগিছে মই এন চি চি কৰিছোঁ তেতিয়া মানে এইটো মই অবজাৰ্ভ কৰিছোঁ যে মানে ডিফেঞ্চ লাইন ভালেই হয় সেইকাৰণে আৰু তোমাৰ মানে তুমি কৈছা যে তুমি ডিফেঞ্চ লাইন মানে লাইনত তুমি বেছিকৈ এইটো কৰিবা তোমাৰ লক্ষ্য এইটোৱে তুমি কি চাই ইঞ্চপায়ার্ড হৈছা তুমি যে তোমাক ডিফাৰেঞ্চ মানে লাইন মানে লাইনত যাব লাগিব বুলি তুমি ভাবিছা
ক'ব গলে উ সৰুৰ পৰা মানে মোৰ তেনেকুৱা ডিফেঞ্চ লাইনত বহুত ইন্টাৰেষ্ট আৰু মোক তেনেকুৱা কৰিবলৈ মন আছে আৰু মই ভাবি আছো সৰুৰ পৰাই মানে মই সেইটোত যাম আৰু মোৰ দাদাহতেও ডিফেঞ্চ লাইনচত আছে তাৰ কাৰণে মানে মই সিহঁতক দেখিকে মই ভাবোঁ যিহেতু মইয়ো এন ফিউচাৰ অ তাতে যাওঁ বুলি ডিফেঞ্চ লাইনছত তুমি এনে পাঁচ বছৰত তোমাক নিজকে নিজৰ ক'ত দেখিবলৈ বিচাৰা
মই যিহেতু মই ক'লো যে তোমাক হয় মই যিহেতু মই তোমাক ক'লোঁ যে মই পাঁচবছৰ মানে পাছত মই মানে নিজকে নিজক এটা ভাল ফিল্ডত মানে নহ'লে মানে বেংকত নহ'লে মানে কিবা এটা ডিফেঞ্চ। লাইনত নহ'লে কিবা এটা টিচাৰৰ মানে সেইটো মানে কিবা এটা ভাল ফিল্ডতে মই দেখিবলৈ ভাবোঁ আৰু মানে সেইটো বিচাৰো যে মই এটা ভাল ফিল্ডত থাকিম আৰু সেইকাৰণে আৰু তোমাক মানে তোমাক এইটো কি লাগে যে তুমি মানে পাঁচ বছৰ পিছত তুমি কোনটো লাইনত মানে কোনটো ডেটত থাকিব বি চাৰা
যিহেতু মই ক'লো তোমাক মই ইন ফিউচাৰ তোমাক মই পাঁচ বছৰ পিছত মই নিজকে নিজক ডিফেঞ্চ লাইছত দেখিবলৈ বিচাৰোঁ আৰু মোৰ প্লেনিংঙো আছে মই ভাবিছো তেনেকুৱা কিবা লাইফ অ অ কি বোলে তোমাৰ ডিফেন্স লাইনচ আৰু তোমাৰ তেনেকুৱাই আছে মোৰ লাইফ আৰু তেনেকুৱা বেকআপ প্লেনিং তেনেকুৱা একো নাই মোৰ তাতে আছে আৰু তোমাৰ কিবা বেকআপ প্লেনিং আছে নেকি তোমাৰ কিবা নহ'লে কিবা কৰিম বুলি
হয় হয় মই যিহেতু তোমাক ক'লোৱেই যে মোৰ মানে বেংকত জব কৰা এইটো আছিল মানে সেইটো নহ'লে মই মোৰ বেকআপ প্লেনিং সেইটোৱে আছিল যে মই ডিফেন্সৰ কাৰণে ট্ৰাই কৰিম
অ আহ তুমি তুমি কিবা এনেই কিবা ইনভেষ্টমেণ্ট আৰু কিবা তুমি কিবা ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছা নেকি
নাই সেনেকোৱাটো মই ভাবা নাই ইন ফিউচাৰ চাওঁ যি হ মানে কিবা হ'লে মোৰ ভাল ফিল্ডত জব হলে সেইটো হলে তেতিয়া চাওঁ তেতিয়া মই কিবা এটা ভাল জাগাত ইনভেষ্ট কৰিম পইচাটো ভালকে ৰিটাৰ্ণো পাম হয় আৰু তুমি সেনেকোৱা ভাবিছানে
অ মইয়ো ভাবিছো ইন ফিউচাৰ এতিয়াতো বাৰু একো নাই তেনেকুৱাকে এনে ৰোজাৰ বেয়া কিবাত ইনভেষ্টমেণ্ট কৰিম বুলি এনে তুমি কিবা এনে কিবা স্কিল নিজৰ স্কিল ডেভেলপমেন্ট কৰি আছা নে কিবা কৰিম বুলি ভাবিছা
নাই সেনেকোৱাতো মোৰ কিবা স্কিলডেভলপমেন্ট মোৰ সেটোৱে আছিল স্কিলডেভলপমেন্ট বুলি মানে সেনেকোৱো একো নাই মানে নিজৰ এইটো আছে যে মোৰ কিবা কিবি কিন্তু শিকিব লাগে সেইটোতো হয় তোমাৰ লাইফৰ কাৰণে মানে কিবা গ'ল এইটো কৰিব এচিভ কৰিব কাৰণে এইটোতো আছেই কিন্তু সেনেকোৱাতে এনেইতো মই এন চি চি শিকিছোঁ আৰু কিবা কিবি আছে স্কিল আৰু এনেকুৱাতো মই আৰু এনে মানে ট্ৰাই কৰা নাই আৰু
হয় নেকি অ মই কি কি ছিলোঁ স্কিল নিজৰ কাৰণে অলপ স্কিলৰ কাৰণে তোমাৰ চেলচৰ এটা মোৰ তাতে ট্ৰেইনিং দিছিলে তাতে মই অলপ তাতে স্কিল শিকিছিলোঁ আৰু তোমাক কম্পিউটাৰৰ নলেজ লৈছিলোঁ
আচ্ছা আৰু তুমি যিহেতু ক'লা যে তোমাক মানে হয় ম তুমি যে যিহেতু ক'লা যি তোমাক ডিফেন্স লাই মে লাইনত যাব আছে মানে সেইটোতো মানে ঘৰৰ পৰা দূৰো থিব লাগে ফেমিলিৰ পৰা মানে বেলেগ হৈ কিনে থাকিব লাগে বেলেগ বেলেগ জেগাত যাব লাগে মানে সেইটো তুমি চেক্ৰিফাই কৰিব বুলি ভাবিছানে?
অ সেইটোতো কৰিবই লাগিল বাৰু কিবা পাবলৈ কিবা হেৰুৱাবই লাগিল। এনেকুৱা নহয়। অ তোমাৰ এনে ফিউচাৰ তুমি এনে কিবা। কোনটো কলেজত এডমিচ ল'ম বা কোনটো জাগাত কিবা এনেকুৱা পৰিবৰ তোমাৰ কিবা আছে নেকি?
ইমসেঞ্চ। কিন্তু মই কিবা কলেজত হয় ইন ফিউচাৰ ত মই ভাবোঁ মইতো এতিয়া জবৰ কাৰণে ট্ৰাই কৰি আছোঁ সেনেকুৱো এতিয়া কলেজ লাইফটো মোৰ শেষ হৈ গ'ল এতিয়া আৰু কিবা কলেজৰ কাৰণে এডমিশন কৰিম বুলি সেইটোতো ভাবা নাই। কিবা এটা মান ভ এটা স্ক্ৰিল শিকি শিকিম বুলি ভাবিছিলোঁ আৰু তুমি
অ ময়ো ভাবিছো তেনেকুৱা কিবা। ভাল স্ক্ৰীল। কি কে আৰু মোৰ আছে ইচ্ছা ডাঙৰ ডাঙৰ কলেজত ই ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে পঢ়িকৈ তাতে কিবা স্কিলৰ দুই তিনি বছৰৰ ক'ৰ্চ কৰিব মন আছে ফিউচাৰ বেকাপটৌ প্লা নীং শ সেই কাৰণে। তুমি পিছত ইন ফিউচাৰ তুমি কি বুলি লাইফ লাইফত ৱৰ্ক কামটো কেনেকুৱা কৰিবা আৰু পাৰ্চনেল লাইফটো কেনেকুৱা মেইন কৰিবা।
মই মই যিহেতু মানে মই ভাবিছো। তো এইটো যে মই বেংকত জব কৰিম বুলি মই ভাবিছো যে মই নিজৰ মানে নিজৰ মানে এইটোও মেইনটেইন কৰিম নিজৰ ফেমিলিকো মেইনটেইন কৰি মানে এইটো জবৰ এইটো মানে একেলগতে চব মানে মেইনটেইন কৰিম বুলি ভাবিছোঁ। সেইটোৱে মেনেজ কৰি থাকে। হয় আৰু তুমি
অ মইে তেনেকুৱাই আৰু নিজৰ লাইফো চাব লাগিল আৰু তেনেকুৱা ডিফেস ল গলেতো এনে ছিক্স মন্ঠ বা তোমাৰ ধৰা আহ চেভেন এইট মন্থ অ মন্ত পিছতে ঘৰলৈ আহিব। হয়। এক মাহ তোমাৰ এক মাহ পোন্ধৰ দিন। দিনৰ কাৰণে ছুটি পাই তেনেকুৱাই ঘৰলৈ আহিম আৰু সেনেকোৱাই ভাবিছোঁ অ', তোমাৰ এনে কিবা অ', অ', তোমাৰ ফাইনেঞ্চিয়েল প্লেনিং কিবা আছে নেকি তেনেকুৱা?
মোৰ হয় মোৰ ফাইনেঞ্চিয়েল সেইনে কোৱা প্লেনিং আছে। ছেভিং কৰিম যিহেতু মানে এনেকুৱাও নহয় যে পইচা আহিল বুলি মানে মই যিমান মানে মোৰ যিমান চেলেৰী হ'ব মই সেইটোৰ পৰা মানে ছেভিং কৰিম আৰু যিমান হ'ব মই মানে ডেইলী লাইফ হেতু কাৰনে মই এটো কৰিম। ইউজ কৰিম আৰু তোমাৰ সেনেকুৱা কিবা
হম, ফাইনেঞ্চিয়েল প্লেনিং তেনেকুৱা বৰ্তমান ক'ব গলে অলপ, অলপ আছে, অলপ, অলপকে ফাইনেঞ্চিয়েল কৰিকে আৰু জ'ব পোৱা পিছতটো অলপ ফাইনেঞ্চিয়েল কৰিম ইন ফিউচা অ', তোমাৰ বেছিকে অলপ ছেভিং কৰিব পাৰিলে ইন ফিউচৰ কাম আহ কোৱা। তুমি এনে ক জ'ব কৰিলে ঘৰত পইচা কি কিমান কে দিবা বা এনেকুৱা কে ক'ব পাৰিব নিকি?
হয় মই জ'ব কৰিলে ফেমলিকো দিম, আৰু আধাৰ মই চলিব কাৰণে নিজৰ কাৰণেও ৰাখিম আৰু আধা ছেভিংছ কৰিম সেনেকুৱা বুলি ভাবিছোঁ।
অ'। এনেই তোমাৰ অ', ড্ৰীমটো ক'ব পাৰিবা নেকি অলপ ভালকে?
হয় মই কো হয় মই ক'লোৱেই যিহেতু মানে মোৰ ড্ৰিমটোৱে সেইটোৱে যে জ'ব কৰি কি মানে ভাল এটা ঘৰ চৰ বনাই কিনা ভালকৈ থাকিম সেইটোৱে মানে মোৰ এটা ড্ৰিম হয় আৰু তোমাৰ?
হম, মইও ভাবি ভাবিলোঁ এটা তেনেকুৱা এটা কোবত যব কৰিকে আৰু লাইফ টো সেটল কৰিকে ভাল এটা ডিফেন্স লাইন জ'ব ধৰিকে আৰু লাইফ টো সেটেল কৰাৰ এটা ড্ৰীম হয় বাৰু, তুমি এনে ইন্ ফিউচাৰ তুমি যেতিয়া নিজে অ', ফাইনেঞ্চিয়েল ইণ্ডিপেণ্ডেণ্ট হ'বা তেতিয়া তুমি চিটি এৰিয়াত বা অ', টাউন ওট দিয়া ভি ভিলেজ ওট গাওঁত ৰ'বলে বিচাৰে কিন্তু জগত তুমি থাকিবলৈ বিচাৰিব
হয়, যেতিয়া মই ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হৈ যাম তেতিয়া মই নিজৰ মানে ঘৰটো বনাম যিহেতু মই ভাল মোকতো গাঁৱ এৰিয়াতে ভাল লাগে মানে তেতিয়াতো অলপ ডেভেলপটো হ'ব তেতিয়া মানে চাওঁ তেতিয়া চিটি এৰিয়াত হ'লে মই চিটি এৰিয়াত মানে আৰ চি চি বনাব বিচাৰোঁ। আৰু তুমি
আহ, আহ তুমি গাওঁ ইমান ভাল নোপোৱা নেকি?
হয়, গাওঁ ভাল পাওঁ মানে পি পিছত যায়তো গাঁওো অলপ ডেভলপ হৈ যাব ন সেইটো চিটিয়ে হৈ যাব পিছত যাই কিনে ইন ফিউচাৰ মানে গাঁওবোৰো মানে ডেভলপ হৈ যাব সেইকাৰণে
উম, বৰ্তমানতো আমাৰ ঘৰৰ চিটি এৰিয়াতে আছে ইন ফিউচাৰ কিবা হ'লে আমাৰ চিটি এৰিয়াতে বনাবলৈ বিচাৰিম আৰু গাঁৱতটো তেনেকুৱা একো নাই আমাৰ।
হয় আৰু তুমি মানে লাইফত মা তুমি যেতিয়া জ'ব কৰিব মানে তুমি কিমান চেলেৰী বিচাৰা মানে?
অ', মোৰ এস্পেটত চেলাৰী তোমাৰ ধৰি লোৱা এতিয়াতো ফৰটি কে টো লাগিবই। অহ, এতিয়া চলিবৰ কাৰণে কম হ'লেও ইমান খৰচটো লাগে, তোমাৰ ইনফিউছাৰ কিমান বিচাৰা?
মই সেই কাৰণে ফিফতি প্লাছ বিচাৰোহ' অ', সেইটোতে মানে হ'ব আৰু যিমান আৰু মানে ডেভলভ হৈ আছে। যিমানে আজি আজিকালি খৰচ হয় মানে ই মানে চব এইটো চব্জি আৰু মানে বস্তুবোৰৰ দাম বাঢ়িছে মানে ফিফটি প্লাচ মানে বেছি হয় আৰু
প্লাছ বিচাৰিবা অ'। তোমাৰ এনেকুৱা কোনোবা আছে নেকি তোমাৰ ইনস্পায়াৰ হৈ তুমি তাৰ পৰা কিবা শিকিব পাৰিছা?
হয় মোৰ মোৰ আ কাজিন আছে তাৰ পৰা মই ইন্ছপায়াৰ হৈছো, সেনেকোৱা এটা আৰু মই নিজে ভাবিছো সেইটো নিজে লাষ্টত কৰিব লাগিব নিজে। হয় আৰু তোমাৰ সেনেকুৱা কিবা আছ ছে যে তুমি মানে ইনস্পায়াৰ হয় সেইদিনা তুমি এইটো মানে ভাবিছিলা যে এইটো কৰিম বুলি।
অ মো মো মোৰ কাজিনবোৰ আছে দেন সেনেকুৱা ডিফেন্স লাইনত আহেঁতক চাই কে মই ইনছপায়েৰ হৈছো বাৰু হেতৰ পৰা মানে কিবাটো লাইত ডাঙৰে কৰিব লাগে। কৰিলে আ থেগাৰদিন নলেছ্ চলিব নোৱাৰি গম পোৱা আজিকালি যেনেকুৱা হৈছে বস্তুবিলাকৰ দাম সেইকাৰণে হেনে কোনো লাইফত আ বাজেট কিবা থৈছা নেকি এনে?
হয় মোৰ এনেকুৱো বাজেট নহয় আৰু এনে যিতে এনেটো এতিয়া যেনেকা চলি আছো সেটো কাৰণেটো বাজেট আছে। এনে লাইফত যাই কেনে মানে যিমান মোৰ চেলেৰী হ'ব যিমান মই এক্সপেক্টেচন কৰিছোঁ সেইটো হ'লেতো মোৰ মানে মই তেতিয়া মানে বাজেট চাম মোৰ কেনেকুৱা মই কেনেকুৱা চলিব লাগিব মানে কি হ'ব, কিমান এইটো হ'ব ঘৰ বনাম মানে এইটো বাজেট যেতিয়া মই বাজেট চাম এতিয়াতো এনেকুৱা মানে ভাবা নাই।
হয় নেকি? অ দিয়া। ঠিক আছে থেংক ইউ।
অ ঠিক আছে।